অ কি কৰি আছা।
এয়া তোমাৰ বহি আছো বাহিৰতে যি গৰম দিছে তোমাৰ।
অ বা নকবা আৰু মই সেইয়াই এচি তলত সোমাই আছো
বা এচি তলতে ঘোম নেকি
মানে মই এই পি জিত থাকো যে পি জিৰ এ চি আছে
অ তুমি পিজিত থাকা ন
উম এ অ এয়া। মানে মই গুৱাহাটীত থাকো যে গুৱাহাটী কলেজ হেৰি পঢ়ো ইউনিভাৰ্চিটি
অহ
সেইটো কাৰণে মানে পি জিত লৈ লৈছো এতিয়া যাও যোৱা কথা আছে বন্ধ হৈ আছে যে কলেজ।
অহ অ আচ্ছা আহিবা আকৌ আহিলে এতিয়া গোটেইখিনি লগৰ লগ কৰিব পাৰিম। তুমি যদি তাত থকা ভালো নালাগে অকলে অকলে যাব।
বা উ মানে এ তে ভালে নালাগে কাকো মানে লগ তোমালোকে নাথাকাই ইয়াতে লগৰ খিনি
উম তুমি তালৈ গুচি গ'লা আৰু। আমি চব ইয়াতে পঢ়িছো।
ঘৰৰ পৰা পঠিয়াই দিছে আৰু এপ্লাই কৰোতে পাই গলো সেইটো কাৰণে আৰু
ঠিকে কৰিলা দিয়া। প্ৰথমতে নিজৰ লাইফটো বনাই ল'ব লাগে এ আই এনে ফোন এটা নকৰে তাই
এ টাইমে নাপাও ক মই মানে এ দিনত মানে এনেকোৱা ধৰা কিবা পাৰ্ট টাইম জব কৰো আৰু ৰাতি মানে কলেজ চাও যে।
পাৰ্ট টাইম জব কি কৰা।
এইটো হয় এ কিবা দোকান এখনত থাকো আৰু মানে। এয়া কাপোৰৰ দোকানখন।
অ অ
তাতে মানে
আত্ছা ঠিকে আছে ময়ো তোমাৰ এই মুৰ্গী ফাৰ্মখন খুলিম বুলিয়ে ভাবিছোঁ
অ ঠিকেই ঠিকে তোমালোকে মানে ভালেই হব গাঁৱত ন
যাও তাতে তোমাৰ মুৰ্গী চৰ্গী পঢ়িবলৈও ভাল নহ ইয়াত তাৰপিছত তোমাৰ এতিয়া মাল মানে মোৰ গাহৰি পোৱলী এটা লৰা তাক মানে তোমাৰ দুহেজাৰ দি দিছো তাৰপিছত মানে অ সি মানে তোমাৰ অ মোক হেৰি কৰিব মানে ডাঙৰ কৰিব পেলাই তাৰ আধাটো দিব আৰু
অ একো নাই দিয়া তোমাৰো লাভ হ'ব তেতিয়া তাৰো লাভ হব ন
অ কাৰণ কি পুহিব যে
উম তাৰ কষ্টও হব অলপ
সেইটোৱে কষ্টও হ'ব তাৰ
তাকে এতিয়া ভাবি আছো আৰু লাইফতোনো কেলেনো কিনো কৰো কিনো নকৰো ম তাইকে ফোন কৰোচোন তাইনো কি কৰি আছে।
এনে এনেই আহিবা আকৌ তুমি আমাৰ সৈতে বোলে নোযোৱা হলা মায়ে কলকৰোতে গৈছে
মই মানে কি হ'ল জানা এতিয়া ডিগ্ৰী আছে ডিগ্ৰী পঢ়ি আছো যে ডিগ্ৰীত তোমাৰ এছাইনমেণ্ট বিলাক বৰ সোধে অ এচাইনমেন্ট আকৌ তোমাৰ প্ৰেক্টিকেল বিলাক বৰ সোধে সেইবিলাকৰ কাৰণে উম সেইবিলাকৰ কাৰণে মানে যাব নোৱাৰা হৈ গৈছো আৰু সেই মাতে তোমাৰ মা মাতে ফোন কৰে মোক চ কয় চোৱা নাহা হলা ছোৱালী তাৰ পিছত মই কৈছো আৰু তাকে তেনেকে বুজাই মেলি কৈছো আৰু এনেকুৱা তেনেকুৱা কথা যাব নোৱাৰো মানে যাব বিচাৰিলেও যাব নোৱাৰো
উম বৰ বেয়া লাগে জানা যাব কৰিব নোৱাৰা হলো আগতে একদম থাকাকি কৰি অহা ন
তাকে আগৰ লগৰ বিলাক তেনেকে নোপোৱাও হ'লো নহয়
উম উম অ এনেই তোমালোকৰ ফালে ভাওনা পাতিলে নে নাই
আমাৰ ফালে পাতিলে তুমি নাহিলা আৰু
অ মই ভাবিছিলো নাই পতা যদি যাম দুদিনমান থকাকে
আহিবা আকৌ আমাৰ ফালে তোমাৰ গাঁৱলীয়া পৰিবেশ যে থাকিও ভাল লাগে উম আমাৰ তোমাৰ এই কাম কৰা মানুহতে আহিছিলে দেই
আহ সি মানে তোমাৰ নটা বজাত আহে নটা বজাত আহি পেলা মানে তোমাৰ উম নটা বজাত নাহে সি মায়ে কয় আৰু কৈছে বোলে সি বোলে খোৱা সময়ত আহে বাৰটা বজাত তাৰপিছত তোমাক কাম অকন কৰি দেখাই আৰু তাক মানে ভকততে খাবলৈ লাগে।
অ হয় নেকি
বেয়া
অ এ ওলাই দিবা আকৌ কামৰ পৰা
এই মানে উলিয়াই দিয়া পাছটো মানে নিজে ওলাই সোমাই আহে যদিও কও নালগে তই আহিব তথাপিও আহিব
অ পইচাটো দিবলৈ মানা কৰিবাচোন দুদিনমান তেতিয়া নি আজি নাহিব আৰু।
বা পইচা নিদিলে কেনেকোৱাখন কৰে জানা একেবাৰে বাগৰি ছাগৰি একেবাৰে নাই যেতিয়ালৈকে মানে পইচা নিদিওঁ তেতিয়ালৈকে
অ নাগিন চেপৰ হৈ যায়
নাগিন তাইপ মানে লেতেকা জীৱ একদম
অ
ৰাজাই ইমান অশান্তি পাাম মই মানুহজন মানে কি চৰিত্ৰ বিলাক ভাল নহয় কিবা
এ হয় নেকি বি
কেনেকে কৰিব লাগে নাজানে ইমান খং উঠে তজি তই যদি কাম কৰিব যদি আহ তেনেহলে তই ৰাতিপুৱা নটা বজাত আহ ন তই ভাত খোৱা সময়ত
উম এ সি চাগে মানে সি সে খাবলৈহে আহে আৰু।
খাবলৈ আহে এইটোয়ে খাবলৈ আহে তাছত তাক সন্ধিয়া পইচাও লাগে। তাৰ পিছত মই দেউতাক কৈছো কৈছৈ নিদিবা তেনেকে পইচা বোলো সুধিলে। এইবিলাক বোলো চালো মানুহ বিলাকে বোলো তেনেকে বোলো ঠগি ঠগি খাই থাকে মানুহক
অ সেইটো মানে তাই স তাক দি দি হেৰি হৈ গৈছেগৈ আৰু।
অ মানে দেউতাই কেতিয়াবা দি দিয়ে ন কেতিয়াবা মানে তোমাৰ দহ বিশ টকা তেনেকে দিয়ে দি দি দি দি মানে তাৰমানে অভ্যাসো যোগিছে লৈ লৈ লৈ লৈ ভয় কৰে অ এতিয়া যেতিয়াই মন যাই ভিতৰলৈ সোমাই আহে মই সেইদিনাখন বকিছো তাকে বোলো তোমাৰ ঘৰ নহয় নহয় এখন বোলো তুমি যেতিয়া মন যাব তেতিয়া সোমাই আহিবা বোলো ছোৱালী মানুহৰ ঘৰ হয় অলপমান বোলো কেনেক থাকিব লাগে শিকিবা
উম উম তাতে আকৌ ছোৱালী মানুহ থাকে ন
অ ছোৱালী মানুহ থাকো ন তাই যেতিয়া এতিয়া সোমাই আহিব নি কি তাৰ মন গলে ত বাহিৰত চকী আছে তুমি বাহিৰত বহা
উম
উ বা ভিতৰ ফেনখনতে বহিব লাগে তাক
কি কবা আৰু আজিকালি মানুহ বিলাক।
নকবা আৰু ঐ মানে মাথা গৰম হৈ যায় একদম। কালি তাকে ভাওনা কৰি পেলাই চকু টকু পুৰা ফুলি আছে উঠ
অ কিবা লৈছিলা নেকি পাৰ্ট তুমি
উম মহাৰণী লৈছিলো।
অ ঠিকেই আছে দিয়া মানে এতিয়াই ছোৱালী জীৱনতে এইবিলাক হেৰি কৰি ল'ব লাগে আৰু চখবিলাক পূৰণ কৰি ল'ব লাগে।
উম এতিয়াই পূৰন কৰিব লাগে পিছত আৰু বিয়া অহা পিছতো একোয়ে কৰিব নোৱাৰো আৰু এবাৰ সেন্দুৰ কন লোৱাৰ পিছত ছাত
উম আৰু তেতিয়া মানে কিবা কৰি মানুহে কিবা কিবি কৰে আৰু তেতিয়া ঘৰ বা নিদিয়ে আৰু।
তাকে হে মানুহে মানে মানুহ বিলাকে আহি পেলাই আৰু পিঙাই দিব আৰু ঘৰত। আপোনাৰ বোৱাৰী এনেকোৱা তেনেকোৱা আপ বিলাক কৰিব নিদিব সেইবিলাক পিন্ধ খাই পেলাই আৰু অ একো কৰিব নোৱাৰি আৰু।
মানে নিজৰ বেলেগৰ হেৰিত থকা নিচিনা হ'ব আৰু নিজৰ
উম মানে দেউতাৰ ঘৰত যোন য ত তুমি ফ্ৰীডম পা ন তুমি সেইখিনি ফ্ৰীডম তুমি তোমাৰ আচ্ছা চোৰালত কেতিয়াও নোপোৱা
উম
এতিয়াই সেইকাৰণে আৰু যিমান যি মন যায় তাকে কৰি লৈছো আৰু কাৰণ এতিয়া দেউতাই অ দেউতাই যি ম যায় তাকে কৰিব দিয়ে এতিয়া যদি সেই তেনেকুৱাখন ঘৰ যদি নাপাও তেতিয়া মই কি কৰিম সেইটোৱে বেয়া লাগিব সেইকাৰণে মই বিয়া হোৱা আগতে সুধি লম মই এইখিনি এইখিনি কৰিম মানা কৰিলে নহও মই তাকে কৈছো বিয়া হোৱা আগতে এইখিনি এইখিনি কৰিম বুলি কৈ ল'ম নহ'লে বিয়া নহও যদি নিদিয়ে কৰিব। উম নিজৰ কাৰণ
হেৰিত থাকিব নোৱাৰি আৰু
এ নোৱাৰি নোৱাৰি আজিকালি জেনেৰেশ্যন চেইঞ্জ হ'ল আৰু এতিয়া আৰু তলত থকা বিধৰ নহয় আৰু দেই মাইকী মানুহবোৰ
উম
এতিয়া সমান অধিকাৰ হল চবৰে কোন কাৰ তলত থাকে এবোৰ
হয় দিয়া
উম আমাৰ এইফালে বৰষুণে পৰা নাই যে পুৰা পথাৰৰ যোনবিলাক অ ধান বিলাক ন পুৰা শুকাই গলগে খেৰ বিলাক এইবিলাক তোমাৰ বন বিলাক যে
উম
শুকাই ভস্ম লাগিলে
অ এনেই তোমালোকৰ খেতি কৰা নে নকৰা
খেতি কৰো কঠীয়া পেলালে আকৌ তোমাৰ কাইলৈ পৰা ৰোৱনী আহিব
অ কৰিব লাগে একচোলি ইমান নোৱাৰো বস্তু বোৰ কিনা বস্তুৱে খাবা গোটেই মানুহৰ বেমাৰ আজাৰ
এইটোৱে আমাৰ তোমাৰ পিছফালে মাটি এক আছে যে একথা সেইখনতে মানে আৰু হেৰি এম তোমাৰ পাচল চলি হে কৰিছে ৰুইছে তাকে খাই আছো আৰু
অ হয়নেকি
অঁ
ঠিকেই আছে এ আমাৰ মইতো ঘৰত নাথাকুৱে এতিয়া জানো কি কৰিছে
অ ফোন চোন নকৰা ঘৰত
উ কৰো এতিয়া মানে এই কিবা আমাৰো বোকা ৰোৱা হল বোলে তাৰ পা উম
আচ্ছা আমাৰ তোমাৰ কত কঠীয়া পেলাই পেলাই তো ৰোৱনী মাতিব আৰু কাইলৈ পৰহিলৰ পৰা
এতিয়া সেইকেইদিন বহুত বৰষুণ দিল এইকেইদিন বৰষুণে দেখা
এই বৰ বৰষুণ দিলেও মানে কি জানো গুপগুপিয়া গৰম এটা আছে কিবা
অ
আগতে বৰষুণ দিলে কি মৰম ভাল লাগে ঠাণ্ডা ঠাণ্ডা একদম বত টা আহি থাকে এতিয়া বৰষুণ দিলে ওঁ গুপগুপিয়া গৰম ডালহে আহে বৰষুণ দিয়ে দিলেও মানে খঙহে উঠে
উম কি কব
এনেই গৰম তাৰ ওপৰে এঞ্চ লাইটডালো কাটি দিয়ে আই ঐ আৰু মৰা আৰু গৰমত ঘামুচি হৈ
উম উ
তাৰোপৰতে সেই দিনা খন মই আক কথা কঁঠাল খালো কঁঠাল খাই পেলাইটো পিছদিনা বতিয়াই আছো নহয়।
এই এনে গৰম আৰু তাতে
গৰম জানাই কিমান গৰম।
উম কি কবা খাই ললে কেনেকুৱা লাগে।
উম পুৰা একদম ঘামুচি উঠি আৰু অৱস্থা নোহোৱা হ'ল মোৰ।
এ এ কিবা উম। উম হেৰি চেৰি আনি লবা আক এই তোমাৰ কিবা মেডিকেলত পাই যে ঘামচি পাউদাৰটো।
অ অ উম মানে মোক এতিয়া মায়ে চিয়া চিড টো খাব দিছ সেইটো পেৰ কাৰণে ঠাণ্ডা বোলে। সেইটো খাইছো আৰু চিয়া চিডচটো।
অ অ
তাকে খাই আছো। আৰু ইমান গৰম দিছে বা ঘাম মুচি মুচি তত পোৱা নাই। ইমানো পানি আছে নে গাত বা
হ'ব দিয়া নহ দিয়া আহ আহ সেইটোৱে হয়।